নিছা।
অ শুনিছোঁ।
চ' তুমি শুনিছা নাই?
উম।
অ,
উঠাই নাছিলো যে। নাই ৰবা এতিয়া বন হোৱা নাই, চাহ বনাব হে। মনে তেতিয়া হেৰি কৰলো। অ, থে তোমাক এতিয়া আকৌ চাকি দিলো আজিকালি অকমান দেৰি এন্ধাৰ হৈ যায় আন্ধাৰ হলে চাকিতি দি ভাল লাগে।
অহ।
তোমালোকৰ দিনা আমতিহা মানে নে?
আমতি এয়া পাল, মানেনো তুমাল আমাৰ ফালে আমতিৰ আমতি।
অহ।
আমুতি, হয় কালি। পৰাজ আছে। চবে মানে নে তোমালোকৰ। নামানে ন। আ আমাৰো নামা নাই। কিন্তু, মোৰ হাতে মানে ন মেক্সিমামে। নাই, নাই নামানে। আমি যে শংকৰীয়া। সেইকাৰণে ইমান নামানে। সেইকাৰণে এইবোৰতো জেগিবোৰেহে কৰে ন উম। বামুনখিনিয়ে কৰে।
আমিও শংকৰীাই
অ সেইকাৰণে আমাৰ নাই দিয়া
অ' আমাৰ
অ' আমাৰো কৰে আমাৰ মাহ পলা হাজাৰ ন যাই মই বাৰু যাওওঁ
অ মইয়ো যাওঁ।
যাৱ কিয়?
দেখাত অ' আমাৰো মই আৰু দাদা যাওঁ মানে দেখাত বিশেষ চবে যায়ে ন ইয়াতে এতিয়া ইয়াৰে সমাজখনৰ লগতোতো আমি মিলি থাকিব লাগিব সেইকাৰণে মানে দাদা আৰু মই যাওঁ। সে
অ সেই অ
এতিয়া গাঁৱত হলে এটা পুৰা চুবুৰয়ে থাকে ন স চুবুৰীটোত নাযায় কোনেও কথা নাই কিন্তু আমাৰ ইয়াতে মানে আমাৰ এইখিনিত যে অকল আমিহে মানে সেয়া অ কৰি
তেনেকুৱা বৰীয়া বাকী চব বামুনীয়া
উম সেনেকুৱা হ'লে তেতিয়া মানে উপায় নাই যে মানুহখিনিৰ লগত মিলিব হ'লেতো যাবই লাগিব। উ উ
হয়
চিয়ো কালিৰ পৰাাৰতো তেওঁলোকৰ মানে ঘৰা হেৰি নকৰে কি বুলি কয়
চাকি নজ্বলাই কাপোৰ কানিও চাই কৰি থ'বগে এই চ়াৰিদিন একদম আৰু যে এই আমতে চাৰ হা হ
ত বুলি যে ক সেয়া নেকি বাৰু
অ' অ' সেয়াই।
উম আমাৰো চবে হয়, আমাক বেয়া নকৰে।
অহ।
উ য় শংকৰীয়া
অ আমাৰ যে অকল আমি। মান মাহী হওক মামা হওক চব মানে হেৰি হ মনিয়া আনকি পেহী দুজনী বিয়া হৈছে য'ত পাহাত। তেওঁ শংকৰীয়াই হয়। দেউতাহঁতৰ ফালে চব অংকয়াই আৰু।
ষোল্ল তা মানে নামঘৰ আছে এ আমাৰ ঘৰৰ আফাল মাতিছিল নামঘৰৰ কাৰণে দান কৰি দিলে। শংকৰী সেইকাৰণে মানে আমি তাতে আছো নামঘৰ আৰু
আহ আহ।
কাৰ নমাৰ
সেইটোৱে। অ তোমালোকৰ এ তোমালোক দুজনীয়ে ন? তাকো গুৱাহাটীতে থাকা।
আ দিলে ঘৰ খালা আহ।
ঠিকে আছিল দে কাৰণ তোমালোকেওতো কিবা এটা কৰি পাই ন। আৰু তোমালোকতো বেয়া হৈ গুচি যাবা।
আৰু নামঘৰৰ কাৰণে দান কৰিলে ভালো লাগে। এনে কোনো সেই হেৰি কৰাতকে। তোমালোকৰো আমাৰো ককাই ওচৰৰ যিটো নামঘৰ। তাতে হেৰি টান হেই মাটি যিমান আছিল। দান কৰি যোৱা। তেতিয়া টাইমত ইমান সেয়া নাছিল। আছিল ন যে সেয়া কৰি দিব। এনেই দিছিলে আনকি আৰু কোনোবা ধৰা হেৰি আছিলে। ৰিলেটিভ বোৰকো এনে এনেই দি থৈ গৈছে। আছিল। এতিয়া সিহঁত বোৰে একো সেয়াই নকৰে। মানে দিছে দিছে আৰু তেনেকুৱা টাইপ। কিন্তু মামা হতঁৰ। সিফালে মানে তাহাত দুত দুটা ভায়েকলৈকে অকনমান মাটিহে থৈ গ'ল বাকী চব দান কৰি গ'ল ককাই। তেনেকোৱা।
হুম।
আজিকালিতো আমাৰ আৰু সম্পৰ্ক ইমান নাচাই যে।
অ' আজি কালি নাচায়ে।
আমাৰ ককা ককাই ককাই দান্ দি যোৱা আৰু মামাহঁতক কোনেও না মানে নামঘৰকে মন্দিৰৰ কিবা পাতিলে ম মামাহতক নামাতেই কোনো।
উম। অ
উ হয়।
আমি নহ'লে আৰু বনাৰ পিছত পাতিবও পাৰিম হা, মই কৈ থৈ ৈ দলো আৰু। তোমাৰ, তুমিতো আছা? িছাগে তুমিো আজি নাহা আনেও? মাহীঁতৰ পৰা ন, অঁ, আমি আৰু আফ মান পিছ মাম উম মই মানে চাহ বনাইছো, চাহ খিনিও খাই লওঁ। আৰু খাই উঠি তাৰ পাছত আকৌ, কৰিব পাৰিম তোমাৰ লগত। উম। তুমি চাহ খালা?
হা
বৰষুণ, বৰষুণ কমিলে নে, তোমালোকৰ ফালে?
অ' এনে বাৰু এতিয়া।
অঁ, আমাৰ ইয়াতে কিন কিনীয়াকে আছে ইমান নাই বাৰু তথাপিও আকৌ চাগে ৰাতিলৈকে দিব আকৌ কইতে আৰু গা, এনেকুৱা বতৰ শুই থাকিব মন যায়, মোৰ টোপন টো আধা হোৱা টাইপ হ'ল, এতিয়া মোৰ টিক টিককে মানে বিষাব ষ্টাৰ্ট কৰিছে আৰু, বিষাব আৰম্ভ হৈছে। হয়
অঁ
মানে মোৰ অকমান মাইক ফেনৰো প্ৰব্লেম আছে হ ন প্ৰব্লেম থলে বৰ দিগদাৰ
এতিয়া যে মই এতিয়া বাৰু চশমা ললো অ মই চশমা এতিয়া ললো বাৰু কিন্তু মোৰ মানে কি হ'ল এনেই মই যেতিয়া আহো আৰু কলেজৰ পৰা আহোত তই বাছত আহো ন বাছত মানে ধৰা আমাৰ ফোনৰ নাম্বাৰটো বেলেগ চব জেগাৰে বাছৰ নাম্বাৰ বেলেগ বেলেগ থাকে ন মই মানে বাছৰ নাম্বৰটো দেখা নাপাওঁ ওচৰত আহি পালেহে অ আৰু আৰু ওচৰ আহি পোৱালৈকে চিগনেল মানে বাস্তৱেজ নাছিলে মাজতে আমি ৰখাইখিনি উঠিব নোৱোৰু ন তাৰ পাছত আৰু- সেনেকে দেখা নো পোৱা ঘত লাষ্টত ডটৰ তাত যাওঁতে গম পালো মোৰ বহুত বেছি গৈছিল এতিয়া আৰু মানে- আৰু তেতিয়া মানে আছে আজি- যদি ধৰা খালে খালি ভাল পালে অকৌ প্ৰতি মই আকৌ উম
আ
উ
উ
দিনা মোৰক
অ
তে তাকিচান যেন্ত পাৱাৰ কমান নাই খ খালী কে ন কাৰণ টেবলেট আছে কাৰণে ভাল কিন্তু অলপ
অ
অলম মথা কিমানমান
হেল্ল' মাইকে মাই ্ৰেনৰ য জানা মেডিচিননে ললে বেয়া মানে লৈ থাকি থাকিব লাগে পিছতো সেইটোয়ে মই মানে সেইকাৰণে লোৱাই নাই তে
নকম
উম মই লোৱাই নাই মই লাগিলে মধুৰি আমাৰ পাতটো যে কুহুম মানে কোমল পাতটো বট ৰসটো ওলাই খাও বৰ ভাল পাওঁ মানে ইনেণ্ট ৰিজাল্ট থাকে আৰু এটা
অ